হেল্ল'। অ' শুনা পাইছা তুমি মই শুনিছোঁ।
মই শুনা পাইছোঁ কি কি কৰি আছা বন্ধু।
ভালে আছোঁ তুমি।
মই বাৰু ভালে আছোঁ কি কৰি আছা তুমি পিছে।
এতিয়া এই কম্পিউটাৰটো বন্ধ কৰিছিলোঁ টিপি আছিলোঁ।
অ কম্পিউটাৰ চলাই আছিলা। ঠিকেই ঠিকেই চলাব লাগে কম্পিউ। এ মই এনে শুই আছোঁ ৰবা। খেল চাই আছোঁ শুই শুই শুই খেল চাই আছোঁ।
চাহ তাহ খালা?
চাহ খালোঁ চাহ খালোঁ, তুমি খালা?
অ' খালোঁ।
হয়। বাকী আজি দিনত ক'ত ক'ত ঘূৰিলা।
আজি কলেজলৈ গ'লোঁ কলেজত। আৰু ক'লেও নাই যোৱা কলেজত এন এছ এছ ডিউটি কৰিলোঁ।
অ' বুজিছোঁ বুজিছোঁ মইো বাৰু তেনেকুৱা নাই যোৱা অলপ। চন্দ্ৰপুৰৰ ফালে গৈছিলোঁ তাকে।
অ'।
ফুৰি আহিলোঁ।
আজি হেৰি গছ গছনিৰ ওপৰত টপিক এটা পাতো বলা।
পাৰি পাৰি তুমি কোৱাচোন? হেল্ল' শুনিছানে?
অ', তুমি কোৱাচোন প্ৰথমত।
মই ক'ম মইে মোৰ মতে মানে গছ গছনি বহুত ইম্পৰ্টেণ্ট গছ গছনি নহলে। মানে, আমি আমি অক্সিজেন কিয়ৰ পৰা পাওঁ, গছ গছৰ পৰাই পাও ন। চ' গছ-গছনি নহ'লে মানে আমাৰ থাকিব নোৱাৰিম মানে, যে যেনেকুৱা আমি গছৰ পৰা ফলও পাওঁ, চব্জিও পাওঁ। মেডিচনো পাও, চব বস্তু মানে আপুনি, আমি গছ-গছনিৰ পৰা পাওঁ ন।
হেল্ল'।
অ', গছ-গছনি ভালেই অ', গছ-গছনিৰ পৰা আমি চব সেই ঔষধো পাওঁ, উশাহ ল'বলে হেৰি অক্সিজেনো পাওঁ।
হয়, হয়।
আজিকালি কিন্তু, কাটি দিছে গোটেই গছ-গছনি।
হয়, হয়, মই ভাবো যে গছ-গছনি কাটক ঠিকে আছে, বেলেগ বেলেগৰ কাম থাকিব পাৰে ন গছ ৰপ মানে গছ-গছনি কাটিব কাৰণে চ' মই ভাবো গছ-গছনি কাটক, ঠিকে আছে কিন্তু এটা ক কতিলে, তিনিটা চাৰিটা মান ৰুবও লাগে।
নৰুৱে তেনেকে কাটি কিনে থৈ দিয়ে হয় যায়। কোনো নুৰুৱেই।
আজিকালি নো
যদিও ৰোৱে, পানী-চানী নিদিয়েই।
চৰকাৰে ৰই ৰুইছে ন এতিয়া।
উম, এই জাপানৰ পি এম আহিব বোলে।
তাকে।
আকৌ কেনচেল হৈ হৈ গ'ল আহা, সেইবোৰ চাগে এতিয়া নেচ চাব পৰি থাকিব গছ যি হয় হ'ব আৰু সেনেকয়ে থৈ দিব।
তাকে মানে মই যোনটো বস্তু তুমি গাৰা গছে হওঁক বা যিবেলেগ কিবা হওক মানে চোৱা-চিতা, কৰাটো উচিত ভালকে। টাইম টু টাইম তাক পানী দিয়া, টাইম টু টাইম তাক মানে উম, মাটিবোৰ চেঞ্জ কৰি থাকা টাইম টু টাইম।
এতিয়া যোনখিনি ৰুলে, সেইখিনি ৰাস্তা ৰাস্তা কিনাই, কিনাই গাড়ীৰ পৰা ধূলি পাই লেতেৰা হ'ল। এদিনো পানী দিয়া নেদেখিলোঙে, এনেই পৰি থাকিলে গোটেইখিনি।
তোমাৰ উদাহৰণ এটা দি আছো, তুমি যে এন এছ এছৰ খোলা এন এছ এছৰ মানে ফুলত যে মানে টপত যে ফুল গছবোৰ থাকে এইটো গছবোৰতো মাত চেঞ্জ কৰি থকা, পানী তাত ডেইলি দিয়া হয় নে নাই। চ', এই গছবোৰ মৰি যোৱা নাই, মানে চোৱা চিতা কৰিলে বস্তু মৰি নাযায়, মানে মানুহৰ দৰে সিঁহতটো ন আমি যেনেকুৱা নিজক তেতিয়া ভালকে কৰিলে, আমাৰ একো নহয়। চ', মানুহৰ দৰে মানে গছ-গছনিও মই বুলি ভাবো।
উম, যদিও হেৰি সেইবোৰ হেৰি ডাঙৰ হৈ যায়, কাটিব লগা হয়। একদম ডাঙৰ বুঢ়াওঁতে কাট লাগে যে, সৰু গছবোৰকে কাটি দিয়ে গোটেই।
হয়, হয়, হয়, হয়, আজিকালি সৰু গছবোৰে কাটি দিয়ে হিচাপত কিন্তু পুৰা একদম মানে যেতিয়া কাঠ ভাল পায়, তে তেতিয়া গছ কাটিব লাগে। মানে একদম বুঢ়া হৈ যোৱা গছ, কাঠ লাগে ন তেতিয়া।
উম।
মানে সেইটোৱে, মানে আজ আজ আজিকালি দেখা গৈছে মানে জংঘলতো মানে বেছি গছ গছনি নাই। চৰকাৰে কাটি চব খতম কৰিল।
অ', গোটেই ঘৰ বিল্ডিং বনাই খতম কৰিলে গোটেই কাটি কাটি।
তুমি দীপ-দীপৰ বিলৰে গছ গছনিবোৰ চোৱা কিমান ধ-ধুনীয়া লগা হৈছিল দীপৰ বিলৰ গছ গছনি থাকোতে।
অ', আগতে গোটেই হেৰি সেউজীয়া দেখাইছিলে এতিয়া গোটেইটো খতমেই হ'ল কাটি কিনে।
গোটোই খতম হ'ল কাটি কেনে এতিয়া এতিয়া দ্বীপৰ বিল আৰু দ্বীপৰ বিল হয় নাই আৰু।
উম।
তুমি সেই কি গছ ভাল পোৱা?
মই‌ তেনেকুৱা গছ বুলি ক'লে নাৰিকলৰ গছে ভাল পাওঁ। আৰু লিচুৰ গছ লিচুৰ গছ, তুমি তুমি?
মই হেৰি ডাঙৰ ডাঙৰ গছজোপা যেনেকে বানন্দীয়ান ট্ৰী হ'ল সেনেকুৱা সেইবোৰ।
হয়, হয়, হয়, বটগছ বটগছ বুলি কয় চাগে। বটগছ আৰু বুজিছো। তাকে গছ গছনিবোৰ এতিয়া চোৱা তোমাৰ পোক বাঘ বা হাতী চাতী কিয় ওলাইছে জংঘলত গছ গছনি নাই
অ', এতিয়া কাটি দিছে গোটেই চব ওলাই আহিছে। বাহিৰলৈ চৰাইও কমি গৈছে। এতিয়া কাটি দিছে সিহঁতেও থাকিবলৈ ঘৰ কমি গৈছে।
হয়, হয়। মানে গছ গছনিৰ ফলত মানে ব গছ গছনিত বহুতৰ ঘৰ থাকে ন যেনেকুৱা তুমি কৈছা চৰাইৰ ঘৰ থাকে।
উম।
কেতিয়াবা গছ গছনিৰ ওপৰত বান্দৰো থাকে ন।
অ', বান্দৰখিনিও ওলাই আহে কাটি দিয়া ফলত।
হয়, এ‌ এতিয়া দেখা যায় বা বান্দৰকিটা মাজে মাজেতো আমাৰ ঘৰৰ ওপৰতে আহি বহি-বহি থাকে বহি থাকে দুটা তিনিটা মান একেলগে।
অ', সেনেকৈ সিহঁতে ওলাই আহি য'ত ত'ত ঘূৰি থাকে গাড়ীয়ে মাৰি থৈ যায়। সিহঁতে নিজৰ মানে ঘৰটোৱে এৰি ওলাই আহিব লগা হয় য'ত ত'ত ঘূৰি থাকে।
ইহঁতৰ নিজৰ বুলি কেনে ঘৰ নোহোৱা হৈছে মানে জীৱ জন্তু
উম।
নিউজত যে ওলাই থাকে আজি তাতে বাঘ ওলাইছে ইয়াতে হাতী ওলাইছে কিয় ওলাই বস্তু কেইটা? ওলাব কাৰণে বাধ্য কৰি দিছে সিহঁতক বাধ্য কৰি দিছে। গছ গছনি কাটি জংঘল চাফা কৰি বাধ্য কৰি দিছে সিহঁতক। যদি জংঘলত গছে নাথাকে চব বেলেগৰ ধান খাবই।
উম, সিহঁতে গোটেই গছ গছনি কাটি থব সিহঁতে ওলাব এনে সিহঁতে কত থাকিবা নহ'লে।
হয়। যদি জংঘলৰ গছে কাটি দিয়া বেলেগৰ বস্তু অনিষ্ট কৰিবই বেলেগৰ ঘৰ ভাঙিবই। মানে এ, ত খোৱা, খোৱা বস্তু বিচাৰি থাকে ন!
উ। এ, গছ-গছনি, তাপা সেইকাৰণে বৰষুণো কমি গৈছে, আগতে কিমান ধুনীয়াকে বৰষুণ দিছিলে আজিকালি সিমানকে বৰষুণো নিদিয়ে কমি গ'ল বৰষুণ।
এই, গ-গছবোৰ গছবোৰৰ কাৰণে বৰষুণো কমি গৈছে ঠিকে কৈছা।
অ'।
চ, মই ভাবো তুমি যদি এটা গছ কাটিছা দুটা ৰুৱা তিনটা যদি কাটিছা, ছটা ৰুৱা মানে ডাবল ৰুই দিয়া আৰু। তুমি কাটিছা, কাটিছা। মানে এই, এই গছটো যে কাটিছো তাৰে নামত মানে ৰুই দিব লাগে।
কোনে ৰুই থাকে আজিকালি কোনো নৰুৱেই সেনেকে কাটি কিনে পাহৰিয়ে যায় ৰুবলে। চবেই কাটিকনে নিজৰ লাভটো চাই আৰু বাদ দিয়ে বাকী যি হয় হৈ থাকক।
তাকেতো নৰুৱে, কোনটো তোমাৰ মতে ৰুব লাগে নে নাই?
লাগে, লাগে। আৰুল যেনেকে হেৰি ৰুৱে সেনেকে চাবও লাগে ডাঙৰ হোৱা লৈকে। কিছুমানে ৰুৱে, কিন্তু পাহৰি যায় যে গছপা ৰুইছো। এনেকে এনেকে আছে
হয়, হয়। তোমাৰ বেকগ্ৰাউণ্ডত চাওন্দ আহি আছে, অলপমান আঁতৰি যোৱা তাৰে পৰা।
অ'।
চোৱা, মই এইটোয়ে ভাবো গছ-গছনি নহ'লে মানে, আগৰ দিনত মানুহকিটাই মানে অ', আগৰ দিনত যে মানুহবোৰ আছে, আগৰ দিনততো মে-মে মানে চোৱা আয়ুৰ্বেদিক মেডিচিনৰে কথা কৈছো, আয়ুৰ্বেদিক মেডিচিন ক'ৰ পৰা বনায়, গছৰ পৰাই বনায়।
গছৰ পৰা অ'।
আৰ যদি গছ নাথাকিলে আয়ুৰ্বেদিক মেডিচিনৰ উৎপন্ন হল হয়, নহল হয়।
অ'।
হয় নে নহয়?
অ', অ'।
চ, মই ভাবো যে, গছ আমাৰ দৈনন্দিন জীৱনত বহুত ইম্পৰ্টেণ্ট, বহুত মানে গুৰুত্বপূৰ্ণ গছ। গছ এনেকুৱা এটা বস্তু বহুত গুৰুত্বপূৰ্ণ তুমি গছ নহ'লে পৃথিৱীৰ পৰা যদি গোটেই গছ কাটি দিয়া, তোমাৰ উশাহৰ প্ৰব্লেম হয় মৰি থাকিবা নিজে।
অ', লগতে গছ কাটাৰ কাৰণে হেই পানীটোতো হেৰি কমিছে বৰষুণ দিয়াৰ লগত।
বহুত কমিছে। বহুত গৰম হৈছে, বহুত গৰম হৈছে, আগত গছৰ তলত ছায়া পালে মানে অলপ ঠাণ্ডা লাগিছিল। গাঁওবোৰত বাৰু আছেই। এতিয়াও গছ, কোনটো আমাৰ চিটিত বহুত গছ কাটিছে।
উ, গোটেই গছ কাটি ঘৰ চৰ বনাই থৈ দিছে।
চহৰত গোটেই গ-গ-গছ কাটি ঘৰ চৰ বনাই পাত ঘৰ বনাইছে ফেক্ট্ৰী বনাইছে, দ্বীপৰ বিলতো চাগে ফেক্ট্ৰী বনাব তাতে কিবা।
কি বা বনাই, গোটেই কাটি খতম কৰি দিলে। এতিয়া বৰষুণে কমি যাব গোটেই।
অ'। তাকে। কিছুমান কথা আছে, মানে দীপৰ বিলৰ গছ যেনেকুৱা কাটিছে বেলেগ মানে, গছ ৰুইছে কিন্তু এই গছতোতো আমাৰ কাৰণে ৰোৱা নাই ন। বেলেগক দেখাব কাৰণে ৰুইছে, চোনে বাৰু ৰু-ৰু-ৰুইছে বে-বেলেগক দেখাব কাৰণে দিছে এইটো বস্তুটো, বেলেগক দেখুৱৱাৰ- আগতে নিজে গছ ৰুই- থৈক নহয় নে নাই।
অঁ' এই আৰু এই ৰাজস্থানৰ- ফালে ক'ৰবাত কিবা পাহাৰ কাটিব লৈছিলে গোটেই মানুহ ওলাই গৈছিলে। সিহঁতে বচাই দিলে কাটিব পাৰা সেইবোৰকে।
এনেকুৱা যদি অসমৰ, অসমৰ হয় হয়। অসমৰ মানুহ ওলাই। অসমৰ মানুহ ওলাই কিন্তু অসমৰ মানুহ এক একজোট হৈ নোলায়। কত'বা এটা দল ওলাল, দুটা দল ওলাল।
চ' এনেকে নহ'ব ন' মানে একেবাৰে মানে- হাজাৰ তাৰ ওপৰত মানুহ একজুট হ'ব লাগিব তেতিয়াহে মানে চৰকাৰে ইয়া কৰিব। তেতিয়াই নিউজ আহিব, তেতিয়াই মানে চৰকাৰৰ তাতে যাব কথাটো। হয় নে নাই?
অঁ' ইহঁতে ভাবে কি এটা ওলাইছে ই ওলাইছে মইনো কি লাগিম এই- নিজৰ মতে কৰক যেতিয়ালৈকে সিহঁতৰ লগত নহয় তেতিয়ালৈকে সিহঁতে একো নকৰে।
হয় হয়।
মেইন কেছটো সিহঁতৰ লগত হ'লে হে সিহঁতে লাগিব কিন্তু বা কী বেলেগৰ লগত যি হয় হৈ থাকক নিজৰ ওপৰত হ'লে হে কৰিব সিহঁতে।
হয় হয়, ঠিকে কৈছা, আজিকালি মানে কাৰো কাৰণে কোনো নদৌৰে মানে যাৰ যি হৈছে হৈ থাক। গছ কাটিছে কিবা কাটিছে কাটি থাকক।
নিজৰ মতলবত- থাকে চবে মানে নিজৰ লাভটো চাব যি হয় হৈ থাকক আৰু।
হয় হয়। কোনে কি কৰিছে কৰি থাকক, মই নিজৰ মতলবত আছোঁ, কোনে গছ- কাটিছে কিবা কাটে কাটক কিন্তু এইটো ভুল, ত' গছ কাটিছে প্ৰতিবাদ কৰক।
উমঁ' হয় সেইটো হয়। সেতি নকৰে সে
হয় জোনে- ৰাস্তাৰ আশে পাশে ঘ গছবোৰ মানে গাড়িছে এতিয়া তেওঁ যদি মানে- দ্বীপৰ বিলতে কেইটামান বেলেগ চাইডে গছ গছি লয় মোৰ মতে ভাল হ'ল হয়।
উমঁ।
হয়নে। গোটেই গুৱাহাটী খন- গাড়ী যদি মানে যোনে গাড়িছে বাৰু- নাম উল্লেখ নকৰিবা দেই- এ তেওঁ যদি মানে দ্বীপৰ বিলৰ আশে পাশে খালি জেগা ত যদি গছ ৰোপন কৰিল হয়- দহটা বাৰটা চ' এইটোৱে মোৰ মতে ভাল হ'ল হয়।
উমঁ। বাকী হেৰি এই এতিয়া কেইদিনমান আগত হেৰি- নেচনেল ৱৰ্ল্ড এনভাইৰমেণ্টেল ডে' হ'ল তুমি গছ ৰুইছিলানে?
মই ঘৰত ৰুইছিলো বাৰু গছ, মই ৰুইয়ে থাকো ঘৰত গছ।
অঁ' ভালে ভালে ৰুব লাগে। গোটেই ঘৰটোক হেৰি সেউজীয়া কৰি দিবা ৰুই ৰুই।
দমেই ন' গছ নহ'লে আমি কেনেকে বাচিম।
হ'ম।
চ' আজি তোমাৰ পৰা বহুত শিকিলোঁ। তুমিও চাগে মোৰ পৰা শিকিলা বহুত।
অঁ' অঁ' হ'ব দিয়া।
ৰাখিছো দে।
অহ।
অহ‌‌ অহ।